হেল্ল', অ বন্ধু ভালে আছা?
আছো। তুমি কেনে আছা?
অ মইও ভালেই দিয়া।
অ-অ।
আমি আজি মহিলা সবলীকৰণৰ ওপৰত অলপ আলোচনা কৰো বুলি ভাবিছোঁ।
অ-অ অতি ভাল বিষয় এইটো। বৰ্তমান সময়ত মানে মহিলাস বলীকৰণৰ ওপৰত তোমাৰ আলোচনা কৰা মানে অতি প্ৰয়োজন। মানে তোমাৰ ধৰা এখনো উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া তাৰ মানে পুৰুষ মহিলা মানে দুটা সমানে তোমাৰ আগবাঢ়িব পাৰে আৰু
অ আজি যুগত মহিলা সবলীকৰকৰণ কেৱল এটা শ্লোগান নহয় ই এখন উন্নত সমাজ গঢ়াৰ অন্যতম ভিত্তি হয়। আৰু আমাৰ মহিল মহিলা মহিলা সবলীকৰণ মানে হৈছে আহ মহিলাসকলক শিক্ষা স্বাস্থ্য অৰ্থনীতি সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰত সমান সুযোগ আৰু অধিকাৰ প্ৰদান কৰা
উম মানে তোমাৰ মানে অতীতত মানে মহিলাসকলে মানে ধৰা বহুত ধৰণৰ ক সন্মুখীন হৈছিল বা শিক্ষাৰ ক্ষেত্ৰতো মহিলাসকলক তোমাক পঢ়িব দিয়া নাছিল। সম্পত্তি চাকৰি ভেটি ধৰা আদি বহুত অধিকাৰৰ পৰা মানে বঞ্চিত। মহিলাসকলৰ মানে আগতে কোনো স্থানেই নাছিল আৰু সমাজত। তোমাৰ ধৰা মান শিক্ষাই তাৰমানে মানুহক জ্ঞান বা আত্মবিশ্বাস আৰু সচেতন দিয়ে আৰু যদি তোমাৰ এজন শিক্ষিত মহিলাই মানে নিজৰ লগতে পৰিয়াল আৰু সমাজকো মানে আগুৱাই নিব পাৰে মানে বৰ্তমান সময়ত বহুখিনি কমি আহিছে আৰু এই পুৰুষ মহিলাৰ মাজত ভেদাভেদ ধৰা শিক্ষিত মাতৃয়ে মানে সন্তানকো মানে ভাল শিক্ষা দিয়ে আৰু মানে মুল্যবোধ দিব পাৰে আৰু সেইখিনিয়ে
সেই কাৰণে তো পুৰুষ মহিলা মহিলা সমানে হৈ গৈছে আৰু সেইটো হোৱাতো আচলতে বহুত বেছি জৰুৰী আছিল কাৰণ অতীততো মহিলাসকলৰ মানে মানে কিবা কামত গ'লেও কিবা কামো মানে যিকোনো ক্ষেত্ৰতে হওক থানেই পোৱা নাছিল আজিকালিতো পুৰুষ মহিলাসকল সমানেই হৈ গৈছে।
উম হয় হয়
অ আৰু এগৰাকী মহিলা মানে যেতিয়া আত্মনিৰ্ভৰশীল হয় তেতিয়া কেৱল তেওঁৰ জীৱনেই নহয় তেওঁৰ পৰিয়াল আৰু সমাজো উন্নত হয়।
হয় হয় আৰু তোমাৰ মানে এজন মানে ধৰা শিক্ষিত মহিলাই মানে স্বাস্থ্য হওক। পৰিষ্কাৰ পৰিচ্ছন্নতা বা পৰিয়ালৰ মানে সকলো মানে ভাল কথা চিন্তা কৰিব পাৰে। যদিহে তোমাৰ আগতে মানে মহিলাাসকলক এ ক কামতে মানে আগবাঢ়ি যাব দিয়া দিয়া হোৱা নাছিল আৰু অ এতিয়া বৰ্তমান বৰ্তমান সময়ত মানে বহুখিনিয়ে তোমাৰ কমি আহিছে আৰু এইবিলাক মানে মহিলাাসকলে মানে সমান অধিকাৰ পায় আৰু আগতে বহুত বঞ্চিত হৈ আছে
হয় অতীতত মানে এনেকুৱা আছিল যেন বহুত ঠাইত ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্বয়ে দিয়া নহয় কম বয়সতে বিয়া দিয়াৰ দৰে কুপ্ৰথাও চলি আছে। অ কিন্তু সময়ৰ লগে লগে পৰিস্থিতিৰ বহু পৰিৱৰ্তন হৈছে এতিয়াতো মহিলাসকল শিক্ষা বিজ্ঞান চিকিৎসা ক্ৰীয়া তাৰপিছত ব্যৱসায় সেনা বাহিনী মহাকাশ গৱেষণা ৰাজনীতি আদি মানে কি বহুত ক্ষেত্ৰ তে সফলতা অৰ্জন কৰিছে বিশেষকৈ আজিকালি মানে এনেকুৱা হৈছে যে পুৰুষতকেও মানে কি মহিলাাসকলে বেছি সফলতা অৰ্জন কৰি আহিছে।
হয় হয় আৰু তোমাৰ ধৰা মানে যেতিয়া মহিলা এজনী মায় মানে মহিলাক হলে আৰু অ তোমাৰ আৰ্থিক স্ব স্বাৱলম্বিতা মানে তোমাৰ সমান গুৰুত্বপূৰ্ণ যেতিয়া মহিলা এগৰাকী মানে নি নি উপাৰ্জন কৰে তোমাৰ তেওঁক মানে অধিক আত্মবিশ্বাসী হয় আৰু বা নিজৰ সিদ্ধান্ত নিজে লব পাৰে বা আজিকালি মানে বৰ্তমান সময়ত মানে বহুত দেখা গৈছে আৰু তোমাৰ ধৰা বহু মহিলাই ক্ষুদ্ৰ উদ্যোগ বা অনলাইন ব্যৱসায় বা হস্তশিল্প আৰু আত্মসহায়ক গোটেৰ জৰিয়তে মানে বহুত স্বাৱলম্বিতা হৈছে তোমাৰ চৰকাৰে মানে মহিলা উন্নয়নৰ বাবে বিভিন্ন আচনি অ গ্ৰহণ কৰিছো তোমাৰ যেনে এতিয়া বৰ্তমান মানে অৰুণোদয় আঁচনি আৰু বিভিন্ন ধৰণৰ আ নি ব্যৱহাৰ কৰিছে বা দি আহিছে
হয় হয়
এই আঁচনিবোৰৰ দ্বাৰাই তাৰমানে ধৰা স্বাস্থ্য শিক্ষা বা উদ্যোগ মানে ঋণ মানে আত্মনিৰ্ভৰ তাৰে মানে এ সুযোগ অ মানে সুযোগ বৃদ্ধি কৰিছে। ধৰা কিবা এটা কৰিলে আৰু তাক সেই অ তোমাৰ ধৰা বহুত আঁচনিৰ দ্বাৰাই মানে সেই পইচা খান্তি মানে ভাল কামত খটুৱাব পাৰে। আৰু তোমাৰ ত' কিন্তু আৰু বহু কিছুমান সমস্যা যি হৈছে তোমাৰ যৌতুক প্ৰ ষা বা শিশু বিবাহ তোমাৰ ঘৰুৱা হিংসা বা লিংগ বৈ বৈষম্য নিৰাপত্তাৰ সমস্যাও কিন্তু আৰু কৰ্মক্ষেত্ৰ বৈষম্ আছে বৰ্তমান সময়ত কাৰণ এইবোৰ সমস্যাত দূৰ কৰিবলৈ চৰকাৰ নহয় আমাৰ সমাজ আৰু প্ৰতিজন নাগৰিকে দায়িত্ব লব লাগিব।
হয় হয়
আৰু তোমাৰ পিতৃ মাতৃয়ে মানে কন্যা সন্তানক পুত্ৰৰ দৰে সমান মৰম কৰিব লাগিব আৰু
হয় হয় আৰু আমাৰ কি আজিৰ মহিলা মহিলাই বিশেষকৈ প্ৰমাণ কৰিছে যে সুযোগ পালে তেওঁলোকৰ যিকোনো ক্ষেত্ৰতে সাফল্য লাভ কৰিব পাৰে আহ সেয়ে মানে কোৱা হয় কি এগৰাকী শিক্ষিতা মহিলাই মানে এখন শিক্ষিত পৰিয়াল হয়। হা মহিলা সবলীকৰণৰ মানে কি প্ৰথম ধাপ হয়। কাৰণ শিক্ষাৰে কি মহিলাই নিজৰ অধিকাৰ জানে বা সঠিক সিদ্ধান্ত ল'ব পাৰে আৰু আত্মবিশ্বাস বিশে জীৱন আগুৱাই নিব পাৰে গতিকে মহিলাাসকলৰ আত্মবিশ্বাস থাকিব লাগিব আজিৰ সমাজত চলিবলৈ হলে আৰু নিজকে এজনী মান এজনী মানে কি মানে গঢ়ি তুলিব লাগিব আৰু নিজৰ আত্মবিশ্বাসেৰে
অ আৰু তোমাৰ মানে ধৰা অ খেল ধেমালিটো মানে মহিলাসকলে দেশৰ নাম তাৰমানে উজ্জ্বল কৰিছে তোমাৰ আন্তৰাষ্ট্ৰীয় বা প্ৰতিযোগিতাত মানে পদক জয় লাভ মানে সোণৰ পদক জ মানে জয় লাভ কৰিছে আৰু অ তোমাৰ মানে জি এতিয়া ইয়াৰ পৰা মানে প্ৰমাণ পোৱা গ'ল যে তোমাৰ যে সুযোগ পালে মানে মহিলাসকল মানে সকলো ক্ষেত্ৰতে সফল হ'ব পাৰে ধৰা তোমাৰ বিজ্ঞান মহাকাশ মহাকাশ চিকিৎসা সাহিত্যয় সংগীত অভিনয় বা সাংবাদিকতা মানে ক্ষেত্ৰতে মানে মহিলাসকলৰ আহ মানে মহিলাসকলক যদি স্থান দিয়া হয় বহুখিনি আগবাঢ়ি নিব পাৰে। বা মহিলা সবলীকৰণত কাৰণে মানে কেৱল মহিলাৰ উন্নতি নহয় বা সমগ্ৰ সমাজ নিজৰো উন্নতি বা নিজৰ পৰিয়ালটো। ধৰা যিখন দেশত তোমাৰ মহিলাসকলে মানে অ সুৰক্ষিত বা শিক্ষিত স্বাৱলম্বী হয়। সেই দেশও কিন্তু উন্নত হয় বহুখিনিয়ে। আৰু আমাৰ সমাজত মানে এতিয়াও কিছুমান মানুহে ভাবে যে তোমাৰ মহিলা স্থান কেৱল ঘৰতে। এই ধাৰণাটো সলনি হ'ব লাগে, কাৰণ ঘৰৰ কামৰ লগতে মানে বাহিৰা কামতো মহিলাসকলক মানে সমানে মানে পাৰদৰ্শিতা দে
হয়, হয়, হয়। আৰু উম যেতিয়া মানে এগৰাকী মানে কি প্ৰতিগৰাকী মহিলাই শিক্ষা সুৰক্ষা সন্মান আৰু আহ সমান সুযোগ লাভ কৰিব তেতিয়াহে এখন প্ৰকৃত উন্নত সমাজ গঢ় উঠিব আহ আৰ আৰু মানে কি মহিলা সবলীকৰণ এখন উন্নত আৰু সমৃদ্ধ সমাজ কৰাৰ মূল ভিত্তি হয়। আৰু আত্মবিশ্বাস আৰু শিক্ষা থাকিলেহে মানে ম মহিলাই যিকোনো বাধা অতিক্ৰম কৰিব পাৰে। গতিকে মহিলা সকলৰ বা আমাৰ ছোৱালী সকলৰ আত্মবিশ্বাস আৰু শিক্ষা থাকিবই লাগিব অ সেই ল আমি উৎসাহ সহযোগিতা আৰু সঠিক সুযোগ দিয়াতো আমাৰ দায়িত্ব হয়
উম উম মানে তোমাৰ ধৰা আমি মহিলা সকলক ধৰা সন্মান কৰিব লাগিব বা মানৱ অধিকাৰ শিক্ষা দিব লাগিব তোমাৰ সমাজত মানে কন্যা সন্তান জন্ম হ'ব হ'লে মানে আনন্দ কৰা উচিত। কাৰণ তেওঁলোকে কিছুমানে বজা বুলিও কেতিয়াও ভাবিব কাৰণ অ, বৰ্তমান সময়ত কিয় বৰ্তমান চলিও আছে কি বহুতে বজা বুলি ভাবে। কিন্তু ব বহুখিনি আগৰ তুলনাত মানে বহুখিনি অ দূৰো হৈছে আৰু। বা অন্য সন্তানক মানে তোমাক উৎচাহিত কৰিব লাগে, কাৰণ আৰু তোমাৰ বাল্য বিবাহ বন্ধ কৰিব লাগে। বা মহিলাৰ ওপৰত হিংসাৰ বিৰুদ্ধে মাত মাতিব লাগে আৰু কাৰণ সমান তোমাৰ ত কৰিব লাগে। মহিলাসকলক সিদ্ধান্ত গ্ৰহণ মানে অংশ সুযোগ দিব লাগে। আৰু তোমাৰ মানে সমাজত মানে প্ৰতিজন মানে ব্যক্তি যদি নিজৰ মানসিক তোমাৰ সলনি কৰে তেন্তে মহিলা সবলীকৰণৰ অধিকাৰটো তাৰ মানে সফল হ'ব। কাৰণ তোমাৰ মহিলা আৰু পুৰুষ মানে দুয়ো সমাজত দুটা সমান তোমাৰ শক্তিশালী আ শক্তিশালী আৰু তুমি এ ধৰা পুৰুষক আগবাঢ়ি নিব লাগে বা মহিলাক পিছ পেলাই নিব লাগে তে সেইটো কেতিয়াও কৰিব নালাগে কাৰণ সমাজ এখন উন্নত হ'ব লাগিলে মহিলা আৰু পুৰুষ দুয়ো তাৰে মানে তোমাৰ অ সমান অধিকাৰ থাকিব লাগে তে তেতিয়াহে সমাজ বা তোমাৰ জন মানে সমাজখন মানে উন্নত
হয় হয় আ মানে আ অতীতত তো মানে অতীতৰ তুলনাত বৰ্তমানত মানে বহু পৰিস্থিতি লগে লগে বহু খিনিয়ে আগবাঢ়ি গৈছে কাৰণ অতীতত ছোৱালী সকলক স্কুললৈ যাব দিয়া নাছিল বা সৰুতে বিয়া দি দিছিল কিন্তু আজিকালিতো ছোৱালী সকলক তো বহুত মানে শিক খ্যা দিয়ে বা তেওঁলোকে আগবাঢ়ি গৈছেও অকল শিক্ষাৰ লগতে নহয় তেওঁলোকে খেলৰ প্ৰতিও মহিলা সকলে আমাৰ ছোৱালী সকলে আগবাঢ়ি গৈছে
হয় হয়
গতিকে বা তেওঁলোকৰ আগতে ছোৱালী সকলে বা আহ তেওঁলোকৰ জ্যেষ্ঠ সকলৰ কথা শুনি নিজৰ যিখিনি মানে কি আহ পঢ়িব লগা কাম থাকে সেইবোৰ সকলো বাদ দি পেলাই মানে তেওঁলোকৰ জ্যেষ্ঠ সকলৰ কথা শুনা বিয়া হৈ গৈছিল বা আগতেটো তিতা প্ৰথা যেতিয়া মানে কি স্বামীজন ঢুকাই তেতিয়া সেই জুইতে মানে আহ তেওঁলোককো জাপি দিছিল গ গতিকে সেইবোৰ এতিয়াতো বহুখিনিয়ে নাইকিয়া হৈ গ'ল আৰু এতিয়া কাৰণ এ ইয়াৰ ছোৱালী বা মহিলা সকলৰ নিজৰ প্ৰতি আত্মবিশ্বাস আছে বা বহুত বেছি শক্তিশালী হয় আজিৰ মহিলাসকল
মানে সমানে মানে অ শিক্ষাৰ ক্ষেত্ৰতে হওক চবতে মানে অংশগ্ৰহণ কৰিব পাৰি আৰু
হয় আৰু পুৰুষৰ লগত সমানে যুঁজ দিব পৰা হ'ল অ সেই কাৰণে বহুত আৰু মহিল মহিলা সকল বহুত বেছিয়ে আজিৰ যুগৰ মহিলা সকল বহুত বেছিয়ে শক্তিশালী হয়
হ'য় হ'য়, দে বন্ধু। তোমাৰ পৰা মই বহুখিনি কথা শিকিলোঁ আৰু মহিলা সবলীকৰণৰ ওপৰত । অঁ, দে ধন্যবাদ । পিছত আৰু আমি এটা বেলেগ অধ্যায় আলোচনা কৰিম । ওঁহ